হেল্ল'।
হেল্ল'।
হেল্ল'।
হেল্ল'।
এনেই গ'ল এতিয়া মাৰতো আকৌ কাটি গ'ল।
কিয় বা। কি হৈছে বা তোমাৰ কিবা নেটৱৰ্ক দিগদাৰ তোমাৰ হৈছে নে মোৰ হৈছে।
হেল্ল'।
হেল্ল'। মোৰে হৈছে চাগে বোলো।
অ অ তোমালোকৰ ফালে কি তোমাৰ চিমটো কি চিম।
মোৰ চিমটো ভডা ফোন।
অ ভালকে নচলে তোমলোকৰ ঘৰৰ ফালে।
এনে চলে জানো আজি কি হৈছে এয লাইনটোও গুচি গ'ল।
উম।
গৰম কেনেকুৱা?
এ গৰম গৰম আৰু আহ তাতকে ক'ম বাৰু গুৱাহাটীতকে।
উম।
কালি গৈ কেনেকুৱা লাগিলে ফৰিবলৈ গৈ?
উম মোক তুমি আপাৰ বুলি যেন কেতিয়া লৈ যাবা আৰু।
নিব নিব।
খানা খোৱা কেনে।
উম খানা খোৱাকে।
ইয়াতে বনাই লৈ যাম।
উম।
উম আজি কিবা চিনেমা চোৱা কথাবোৰ ভাবিছিলা কি কৰিবা?
চাও তাতে।
গ'লে কেনে স্কুটিত জাম হা।
উম উম।
কাৰণ গাড়ীত গ'লে।
উম।
গাড়ী ভাড়াও বেছি লয় হয় নে বাও। তেনেকে আকৌ প্ৰাইভেট গাড়ীত গ'লে চলি বেছি যাব হয় নে নাই। হা।
সিহঁতো।
প্ৰাইভেট গাড়ী লৈ গ'লে।
উম।
সেই তোমাৰ দুহেজাৰ মান।
অঁ এনে দেখোন স্কুটিত দেখোন দুশ টকা তেল ভৰালেই হ'ব। আৰু কি প্ৰাইভেট গাড়ী গ'লে দুইহেজাৰ মান ভৰাব লাগিব।
অ তেল ভৰোৱা কথা কৈছা।
উম।
তেতিয়া তোমাৰ সাতশ মান ভৰাব লাগিব।
দুশৰ জেগত সাতশ
অও।
দুশ জেগাত সাতশ।
অ।
বাদ দিয়া আমি চ।
হয়।
মোৰ দেউতা আহিল নাই, অ।
ভিতৰতে মোবাইল চাই চাই সোমাই আছে।
অঁ, অ, কোন ৰাজ নেকি। হা কোন আহিছে নে দেউতা, এ, কোনফালে গৈছিলে বোলো দেউতা। অ অ ক জ বা।
গম নাপাওঁ মই ইমান ভালকে, গম এৰি ফালে নেকি।
অ অ ভাত পানী খাই গ'ল নাই ঘৰ মানুহে।
ঘৰ মানুহে চবেই ৰাতিপুৱা ভাত খালে।
ভাত খালে। দূপৰীয়া।
দুপৰীয়াে মানুহ নাইয়ে।
উম, অ।
অ, জানো পাই কিনো বনাই থৈ গৈছে।
অ অ অ।
অ নবাত খাই ব চবৰে।
কিহেৰে খালা। অঁ, সুধা দালি ভাত।
অঁ। কথাত।
কঁঠালৰ গুটি কেইটা আছে নাই? কঠ। কঁঠালৰ গুটিটো চবতে দালিত থাকিব আৰু।
আমাৰ।
হ' হ।
আম মাছৰ তৰকাৰীকে ঢালিছে মাই।
বাপৰে বৰ বলেগ বনাইছে, মাছৰ তৰকাৰীত। উম।
তাৰমানে লগতে আলু, লগতে কঁঠাল গুটি দুটা মানো দিলে।
উম, উম, দালি দি পেলাই খোৱা দে, শুনিছিলো। মাংসত দি পেলাই খোৱা প্ৰথম শুনিছো।
মাংস নহয় মাছত।
অ', মাছত ভুল হৈ গৈছে, মাংস মাছ শুনা নাই মই কঁঠালৰ গুটি দি খোৱা।
তাৰমানে টেঙা তৰকাৰি বনাইছিলে। তাতে, এই কঠাল গুতি দি দিছিলে।
উম, হওঁক দে। উম, উম।
বেয়া লগা নাই খাই। আৰু কঠাল গুটি কি কি খাই পাইছা?
কঠাল গুতি কি কি খাই পাইছা। কঠাল গুটি দালিত দি খাই পাইছোঁ, পুৰি পেলাই টিকা খাই পাইছোঁ, ভাজি পেলাই খাই পাইছোঁ। উম, আৰু বেলেগ পোৱা নাই বাৰু দেই।
ভাজিটো যে বইল কৰি ভাজিছিলা নে নৰ্মেলি ডাইৰেক্ট
নহয়, নহয় বুলো গোটা, গোটাকে ভাজি পেলাই মানে
অ', তেতিয়া যে বহুত টান, টান, টান হৈ যায় ন?
উম, খাবলৈ ভাল লাগে।
সেইদিনাখনো মই যে কইছিলো পমিলাই ভাজি বনাইছিলা বুলি যে। যেনিবা, টুকুৰা টুকুৰকে কাটিয়েই কিন্তু, সেই তেনেকে ভাজিছিলোঁ যে একদম মানে, চিপচ নিছিনা হৈ যায়। কে-কেচঠ হয় নাই
সেইটো হয়, খাবলৈ ভাল লাগে ধুনীয়া মিঠা, মিঠা এটা লাগে।
মায়ে মোক কলে। আজি হৰচিতাক মাতি দিবি।
অ'।
এহ মই নাই কোৱা।
ক'ত তোমালোক ঘৰলৈ?
অ'।
উম, উম, উম।
মই কোৱা নাই তাইক।
এতিয়া হেল্ল। হেল্ল।
হুম।
এতিয়া মোক ঘৰলৈ নামাতা?
হুম।
কি কৈছা?
মোৰ তোমালোকৰ ঘৰলে নামাটা?
অ' মাতিব তেওঁলোকেও আহিছে। তুম আহিছা আহিবা ফুৰিব মেলিব সোমাই যাবাহি এপাক চাহ তাহ খাই যাবা।
কেতিয়া যাম কোৱা?
হুম হুম?
কেতিয়া যাম কোৱা?
কেতিয়া?
উম।
ৰা মৰিল কথ তোমাৰ যেতিয়া আহিবলে মন খালেই এতিয়া ৰ'দ বহুত দি আছে বাৰু।
উম সেইটো হয়। এতিয়া নাযাওঁ এনেও। তুমি মানে ভাবিছা নি মই এতিয়া গুচি যাম বুলি? হুম, হেল্ল'?
উম।
তুমি কিয় ভাবিছা মই এতিয়াই গুচি যাম বুলি? হা? হেল্ল'? হেল্ল'?
আৰু জানা মই যে
হেল্ল'?
উম।
আৰু জানা!
কি?
এ হেৰী যে সেইদিনা খনো মই যে বনাই খাম বুলি কৈ চাউল কেইটা আনিছিলো,
কি এটা আনিছিলা?
চাউল কিতা।
অ।
মাকে উলিয়াই দিছো আও।
হুহ তাকে হে।
তুমি কি কৰিবা?
মই ঘৰত দি দিছো, খানা থাম বুলি নিয়া চাউল কেইতা নহয় বোলো।
অ সেইটোৱে।
উম, খানাটো নহলেই।
উম, তোমালোকৰ মা সোধা নাই নে ইমান কেইটামান কিহৰ খাই হে?
নাই নাই গম পালেহে গালি পাৰিব, মনে মনে ভৰাই দিছো
উম। মোৰ আকৌ বেলেগ চাউল যে। জিৰা ৰাইচ ন' মোৰ হাতত থকা কেইটা?
অ, হয় ছাগে।
সেইকাৰণে মাক কৈছো মই বোলো জাম ইমন। পায়স বনাবলে আনিছিলো। এয়া বোলো তেজপাত আছে আৰু চাউল কেইটামান। মা কৈছে হ'ব থৈ দে আমাৰ ঘৰতো বোলে আৰু এটা হেৰি কি আৰু এটা জন্মদিন হৈ যাব বোলে। হাঁহি হাঁহি মায়ে কৈছে। শুনিছা? সঁচাকে কোৱা তোমালোকৰ ভণ্টিয়ে কি কৰিছে?
হেল্ল' চিক চিক হেল্ল
উম
তোমাৰ বাকী চাউণ্ডবিলাক আহি আছে তোমাৰ মাতোহে যে নাহে কিয় জানো।
তাকেইতো এইটো এক কোনোবা সময়ত হয়। মাতবিলাক তোমাৰো শুনি থাকো কিন্তু তোমাৰ মাততো নাহে।
উম তোমাৰ গৰম উঠিছে নাই?
গৰম উঠিছে এতিয়া মই তোমাৰ পকাত স্পৰ্টিংটো খুলি পেলাই
উম
একদম ফেনখন লগাই শুই আছো।
আমাৰ এইটো ৰুমলে আহা বিচনাত শুই থাকিলেও গৰম নুঠে।
অ আমাৰ এইফালে অকনি এনেকে গছ কেইজোপা এইফালে যেতিয়া গছকেইজোপা পাৰ হৈ যাব বেলি টো তেতিয়া ঠাণ্ডা আহে আৰু তাৰ আগলে একদম টিঙত পৰি থকালৈকে গৰম হৈ থাকে।
কিন্তু তোমাৰতো বেছি গৰম নুঠে হয় নাই মোৰ তোমাতকে বেছি গৰম উঠে।
উম
সেনাখন মই দেখিছো।
অ, অ
তেনে মোৰে এতিয়া গম উঠা নাই যেতিয়া তুমি চাগে ইয়াত থাকি একদম শান্তি পাবা।
অ
তোমাৰ চাগে ঠাণ্ডা লাগি যাব।
নহয় মোৰ টোপনি ধৰি যাব এনেকে পৰি থাকিলো।
অ এণ্ড তোমাৰ মই দেখিছো সিদিনাখন যে তোমাৰ মোতকে বেছি গৰম নুঠে। মোৰ তোমাতকে বেছি গৰম লাগে।
উম
এতিয়া মোৰে যেতিয়া গৰম উঠা নাই তেনে তুমি চাগে শান্তিয়ে পাবা।
তাকে
তুমি বহুত মস্ত ব্লেংকেট লৈ শুৱা ন।
হু
ঘৰতো বহুত মস্ত ব্লেংকেট লৈ শুৱা নে কি?
অহ'।
হাঁ?
অহ'।
নহয়, ভণ্টিয়ে কৈ আছিলে, তাৰমানে গৰমৰ কথা কওঁতে কৈছিলে- যে আমাৰ ইহঁত কেইটাই বোলে যি মস্ত-মস্ত ব্লেংকেট লৈ শুৱে তেনেকে কৈ আছিলে।
উমঁ, ঠাণ্ডা নি- ঠাণ্ডাৰ দিনত যিমান ডাঙৰ-ডাঙৰ কমবলবিলাক সেইবিলাক
গৰমতো?
অঁহ। নাই, তাৰমানে প্ৰথম অৱস্থাত- তা'তে ন' অকণ যেতিয়া শুলো ঠাণ্ডা